শুনিছে নে? অ' শুনি আছোঁ। কোৱ আছোঁ এনে অলপ, বাহিৰলৈ ওলাই আহিছোঁ।
অ'। এ মইও এনে আছোঁ অকনমান, শুই কিনে। বাকী কি চাহ-পানী খালে?
আপুনি খালে নে?
হয়-হয়, খালোঁ এইমাত্ৰ। অ' বাকী আজি আমি অকণমান অ' শিক ক্ষাৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছিলোঁ।
অ'। নিশ্চয়, ঠি- আপুনি ঠিকেই কৈছে। শিক্ষাৰ ওপৰত আলোচনা কৰাটো আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ।
হয়- হয়, অঁ। অঁ শুনিছেনে। শুনি আছে নে। শুনি আছেনে।
অ মানে অকনমান নেটটো অকনমান আৰু শ্ল' হৈ আছে কমকৈ পাই আছো, শুনিছেনে এতিয়া।
শুনি আছো- শুনি আছো।
হয়, এতিয়া আমি চাবলৈ গ'লে